অ'।
অ' কি কৰি আছা?
মই এনে বহি আছো। তুমি কি কৰি আছা?
অ' ময়ো বহিয়ে আছিলোঁ বাৰু। বাকী অহ মই শুনিছিলো তুমি ফুৰিবলৈ গৈছিলা বোলে কতোবা।
অ' মই এয়া মই ছুইজাৰলেণ-চুইজাৰলেণ্ডলৈ গৈছিলো।
অ' কেনেকুৱা লাগিল গৈ পেলাই?
মোৰ ভালে লাগিছে। মানে গৈ তাতে ঠাণ্ডা আছিলে।
অ'। আৰু কেতিয়া আহিলা তুমি তাৰ পৰা?
মই আজি দুই তিনি দিন মান আগতে আহিলো।
অ' তোমাৰ এই মানে তৃপ্ত মাৰা মানে-মানে এ প্ৰথমবাৰ তুমি গৈছা চুইজাৰলেণ্ড নে আগতো গৈছিলা?
এইটো প্ৰথমবাৰ কৈছো মই। মোৰ বহুত ভাল লাগিছিলে গৈ। মই বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি, সেই কাৰণে গলো।
নাই নাই তুমি ভালে কৰিছা বাৰু এনেকে ফুৰি থাকিব লাগে অকমান তেতিয়া মনতটো অকমান ভাল লাগি থাকে।
অ তুমি ঠিকেই কৈছা
অ পিছে তোমাৰ আটাইত অ কি কৈ আছা
তুমি তুমি গৈছিলা ক'ৰবাত ফুৰিব
অ তুমিতো জানাই কলেজ বন্ধ সেইকাৰণে মানে অ মা হতে মানে কৈছে কত বা ফুৰি আহো সেইকাৰণে আমি বেছি দূৰ যোৱা নাই মই জয়পুৰলে গৈছিলো উম মানে মাহঁতৰ লগত মাহঁতক মানে বহুত দিনৰ পৰা এটা আশা আছিল ৰাজস্থান ফুৰি আহা জয়পুৰ ৰাজস্থান সেইকাৰণে তাতে গৈছিলো আৰু
অ
তাৰপিছত ত হেৰি তোমাৰ আটাইতকৈ এনে একদম মানে মনোমোহা ট্ৰিপটো কোনটোন ক'ত গৈছা
মোৰ এইটো মানে চুইজাৰলেণ্ডৰ যোৱা মোৰ ভ্ৰমণটোৱে আটাইতকৈ বেছি স্মৰণীয় আৰু মনোমোহা
উম আৰু বাকী এনে আহ উ চুইজাৰলেণ্ডলৈ গৈ পেলাই কিবা উম এক্টিভিটি কৰিছানে?
বিশেষ একো মই মানে আহ চুইজাৰলেণ্ড গৈ মই আহ ফটো উঠিছো আৰু অ বহুত জাগা ভ্ৰমণো কৰিছো মই আৰু তাৰে মানে অ জুন বিলাক মানুহ থাকে তেওঁলোকৰ লগত কথা পাতিছো তেওঁলোকৰ মানুহ বিলাক বহুত বেছি ভাল মৰম মৰমীয়া মানে কথা পাতিলে বহুত ভালকে কথা পাতে তেওঁলোকে আৰু তুমি ৰাজস্থানলৈ গৈছিলা কি কি কৰিলা
মই তাত গৈ চবতকে প্ৰথমটো পিংক চিটি টো ফুৰিলো, যোনটোটো জয়পুৰ হয় তাৰপিছত পিংক চিটিতটো বহুত মানে ডাঙৰ ডাঙৰ তোমাৰ হেৰি আছে অঁ- সিহঁতৰে মানে আগৰ দিনত বনোৱা অট্টালিকাবোৰ আছে। অট্টালিকাবোৰত গলো তাৰপিছত আহ' মাৰুৱাৰী যোনটো মানে চোলা হয় সেই চোলাটো পিন্ধি পেলাই বহুত ফটো চটো ললোঁ। আৰু সিহঁতৰতো তাত চ'ব মানে নিৰামিষ চলে। অ' একো মানে আমিষ জাতীয় বস্তু সিহঁতে নাখায় সেইকাৰণে বিভিন্ন ধৰণৰ সিহঁতৰ এ নিৰামিষ চব্জি তাৰপিছত ডাল খোৱা, ভাত খোৱা সেইবিলাক খালো। আহ' কিন্তু এটা বস্তু মই তাত চাইছো যে ইহঁতে মানে ভাতৰ ভাত মানে পৰিমাণটো একদম কম যেনেকুৱা আমি আমাৰ ফালে আমি তিনিওবাৰ ভাতে খাওঁ- বা যদি টিফিনো লৈ যাও আমি ভাতটোহে লৈ যাওঁ তেনেকুৱা। কিন্তু তাত আকৌ মানে সেই বস্তুটো একদম বেলেগ সিহঁতি ভাতটো মানে যেনেকুৱা আমি অহ' কেতিয়াবা কেতিয়াবা ভাত ভাতৰ লগত অকণমান চব্জি লওঁ, সিহঁতি চব্জিৰ নিচিনাকে ভাতটো অকণমান দিয়ে চাইদত প্লেটৰ আৰু ৰুটি থাকে দুই তিনটা। আৰু পাপৰ সিহঁতৰ থাকিবই তেনেকুৱা মানে মানে বহুত অলপ বেলেগ ধৰণৰ পাইছো সেই বস্তুটো মোৰ বহুত ভাল লাগিল। তাৰ পিছত আমি ৰাজস্থান লৈ যেতিয়া গৈছিলো তেতিয়া অঁ- মই সেৰি উঠ উঠ পাই নহয় উঠত মই অলপ হেৰি উঠি পেলাই অলপ ঘূৰিলো চাবাৰি কৰিলো তেনেকুৱা। আৰু তাৰপিছত মই উমঁ' হেৰি চাৱাৰিও কৰিছোঁ জীপত কিন্তু বহুত মানে ধূলি উৰে। আৰু মানে বহুত মানে ওপৰ নিচ হয় ঠাইটো সেইকাৰণে মানে বহুত জাৰ্কিং হয়। কিন্তু মোৰ মানে সেই এক্টিভিটি বোৰ বহুতে মানে ভাল লাগিল তাত গৈ পেলাই।
উমঁ। তোমাৰ শুনি মোৰো যাব মন গৈ আছে।
অঁ' নাই, অঁ' যাবা বহুত ভাল জেগা হয় আৰু বহুত ধৰণৰ এক্টিভিটি আছে যিবোৰ তুমি কৰিব পাৰিবা আৰু কেতিয়াবা এনেকুৱা মানে মনটো ভাল লাগে আৰু বিশেষকে মা-দেউতাহতৰ লগত গ'লে পইচাৰো চিন্তা ইমান নহয় দিয়াচোন।
অঁ' টো ঠিকেই কৈছা তুমি আৰু ফুৰি থাকিব লাগে মনটোও ভালে থা- কে, বিভিন্ন ধৰণৰ চিন্ত ধাৰাৰ পৰা আমি অলপ দূৰত থাকো ন'। হয়।
তাকেতো। তাৰপিছত তোমাক যেনেকে মই সুধিলো তোমাৰ চবতচে মানে প্ৰিয় ট্ৰিপটো কোনটো। তেনেকুৱা মোৰো এটা বহুত প্ৰিয় ট্ৰিপ এটা আছে। জয়পুৰলৈ মই গৈছো মোৰ ভাল লাগিলে, এনেকুৱা নহয় যে মোৰ ভাল লগা নাই কিন্তু মোৰ শ্বিলঙলে বা মেঘালয়া গৈয়ও মোৰ বিৰাট ভাল লাগে মানে শ্বিলংটোতো চিটি হয় মেঘালয়ৰ কিন্তু মেঘালয়া যোনটো মানে উমঁ' জেগাটো হয় ষ্টেটটো হয় মানে মোৰ বিৰাটে ভাল লাগে কাৰণ তাত মানে চাবলগীয়া চ'ব আছে। ঝৰ্ণা আছে, নদী আছে, পাহাৰ পৰ্বত ধুনীয়া ধুনীয়া চৰাই, জন্তু আহ মানুহ তাৰপিছত মানে গোটেই ৰাস্তাটোৱে মানে এনেকুৱা লাগিছে মানে মানে ইমান ধুনীয়া মানে ভগৱানে ইমান ধুনীয়া এটা জেগা বনাইছে। মানে গোটেই যোনটো ট্ৰিপ জাৰ্ণিটো হয় এটা। এটা মানে ঠাইলে নোপোৱালৈকে ইমান ধুনীয়া লাগে, ইমান আকৰ্ষণীয় হয়। মানে এনেকুৱা লাগে যে তাতে ঘৰ বনাই লো নেকি, তাতে থাকো নেকি, এনেকুৱা মানে অনুভৱ হয়।
অ এইটো তুমি ঠিকে কৈছা। ময়ো গৈছিলো শ্বিলঙত। মোৰ বহুত মানে ঠাণ্ডা বতৰ আৰু বৰষুণ পৰি থাকে আৰু জেগা বিলাকো বহুত ধুনীয়া। পাহাৰী আৰু এ ঝৰ্ণা বিলাক আছে নহয়। ময়ো দেখিছো মানে বহুত ভাল লাগিছে ফটো উঠিছিলো। মইও মই মানে মোৰ কলেজত লৈ গৈছিল। ছিলে লগৰ বিলাকৰ লগত। এ তেতিয়া গৈছিলো মোৰ বহুত ভাল লাগিছিলে।
অ সেই জেগাতটো মানে বিৰাট প্ৰিয় যিহেতু, সেইটো মোৰ মানে আমাৰ ঘৰৰ ওচৰতো হয়। কিন্তু মানে বিৰাট ভাল লাগে মানে আউট অফ অ ভাৰত যাব নালাগে আৰু ভাৰতৰ বাহিৰে গৈ পেলাই এটা মানে মনোমোহা ঠাইলে যাব নালাগে। যদি আমাৰ মনতটো বেয়া লাগে আমি যদি শ্বিলঙলৈ গুচি যাওঁ। সেই ৰাস্তাটো সেই মানে দৃশ্য কেইটা চাই মানে নিজৰ মনতটো ইমান বেছি ভাল লাগে নহয়। তাৰ পিছত আহি পেলাই মানে ঘৰত উভতি অহা পিছত মানে কাম বনতো মন লাগে আৰু কিবা এটা কৰিবলৈ গ'লেও মানে মনতটো একদম মানে ভাল লাগি থাকে মানে বিৰাট মানে শান্তি মানে লাগি থাকে ভিতৰৰ পৰা।
অ তুমি ঠিকেই কৈছা।
তাৰ পিছত এনে আকৌ হেৰি তুমিতো গৰমৰ বন্ধত গ'লা চুইজাৰলেণ্ড অ এনে ঠাণ্ডাৰ বন্ধত যাবানে ক'তবা কিবা মানে ঘৰতে কিবা আলোচনা কৰিছানে?
মই মানে অ বহুত বহুত দিনৰ পৰা মানে মোৰ অ কলেজ চলি আছিলেটো, সেইকাৰণে মই মোৰ আই আইতাৰ এতিয়াও ঘৰত যোৱা নাই। মই ভাবিছো আইতাৰ ঘৰত যাম বুলি মাৰ লগত।
অ নাই আইতাহঁতৰ অ ঠিকে আছে। আইতাহতৰ ঘৰত যোৱাৰ এটা আৱেগে বেলেগ উ মৰম স্নেহেৰে আইতাই মানে যিমান দিন থাকা সিমান দিন থব।
উম আইতাক আইতাই মোক বহুত মৰম কৰে সেইকাৰণে মোৰ ভাল লাগি গৈ। আৰু জেগা বিলাকো ধুনীয়া তাতে অ নদী আছে আমাৰ গাঁৱত। বহুত ভাল লাগে মানে।
উম। নাই ঠিকে আছে। মই ভাবিছো যে, মই ঠাণ্ডাৰ বন্ধত চাগে অ অলপ হেৰি অ দাৰ্জিলিং আৰু ছিকিম যাম বুলি ভাবিছোঁ। কাৰণ মই কেতিয়াও দাৰ্জিলিং আৰু ছিক্কিম যোৱা নাই। আৰু মই শুনিছো ঠাণ্ডা দিনত গ'লে মানে আৰুহে বেছি ধুনীয়া হৈ থাকে, মানে কুঁৱলী পৰি থাকে মানে একদম মানে পুৰা এই যেনেকুৱা এ আগৰ দিনৰ সেই ভূতৰ উম এ কাহিনীবোৰত যেনেকুৱা একদম ঠাণ্ডা দিন দেখাই ৰাতিপুৱা ৰাতিপুৱা কুঁৱলী ফুৰি থকা তেনেকুৱা বোলে হয় মই শুনিছোঁ মানে মোৰ বিৰাট মন গৈছে সেইকাৰণে যাবলে। এইবাৰ মানে মই ঘৰত বহুত জোৰ কৰিছো যে এতিয়া মানে দাৰ্জিলিং বা। আ চিক্কিম গৈ আহোঁ। মানে ছিক্কিমটো বাৰু পিছত কিন্তু দাৰ্জিলিংটো মানে যাবলৈ একদম মনত বহুত। বেছি মন গৈছে মানে এই চাহ বাগান চাবলে তাৰ পিছত। আহ সিহঁতৰ হেৰি। ট্ৰেইনত উঠিবলৈ মানে বিৰাট মন গৈছে সেইকাৰণে মই ভাবিছোঁ যে এইবাৰ। তাত তাইলৈকে যাওঁ চাওঁ মানুহে যি কয়। সঁচা হয় নে নহয় নিজে অনুভৱ কৰি পেলাই।
তুমি বহুত ভাল ভাবিছা এনেকুৱা ভ্ৰমণ কৰি থাকিব লাগে।
তাকেই ঘূৰা- ফুৰা ভ্ৰমণ হ'লে। আ মনৰ যিবোৰ মানে আমাৰ বেয়া ভাৱ এটা আহি থাকে। সেই ভাব কেইটাও আমাৰ দূৰলৈ গুচি যায়।
উম উম অ এইটো ঠিকেই কৈছা তুমি।
আৰু তাৰপিছত তুমি এনে। আ বস্তু-চস্তু কিনিছা নে চুইজাৰলেণ্ডৰ পৰা নিজৰ কাৰণে কাপোৰ-কানি।
অ মই মানে তাৰে যোন বিলাক সাজ- পোছাক আছে সেইবিলাক কিনিছো তাত। তাতে আৰু বহুত মানে আ দাম হয় বস্তুবিলাকৰ। সেইকাৰণে বেছি ল'ব পাৰা নাই। মানে কিছুমান বস্তু যাতে মানে আহ স্মৰণতটো থাকি যায়। কাৰণে তুমি কি কি ললা জয়পুৰত গৈ।
মই জয়পুৰত গৈ পেলাই চুৰি লৈছো, উ খাৰু। খাৰু লৈছোঁ। তাৰ পিছত মানে ইহঁতৰ মানে বহুত ধুনীয়া ধুনীয়া মানে হেৰি হৃত্বিক অ। টিকনি পাই সেইটো লৈছোঁ তাৰ পিছত অ কাণফুলি লৈছোঁ। মই সেইয়াই আৰু মানে মই একদম মানে অ। এ কাপোৰ কানি লোৱা নাই কিন্তু মই অকমান মানে গহনা। অ বস্তু এইবোৰ লৈছোঁ মানে মোৰ বহুত আকৰ্ষণীয় লাগিছে। আৰু সিহঁতৰ মানে বহুত ধুনীয়া ধুনীয়া মানে উম হেৰি। পোৱা যায় মানে জুতি টাইপৰ পোৱা যায় উম স সেইবিলাক লৈছোঁ বিৰাট। ভাল লাগিছে মানে মই অ ট্ৰেডিচনেল কেতিয়াবা যদি ক'বা মানে মাতে। এতিয়া সেইবিলাক পিন্ধি যাম বুলি ভাবিছোঁ আৰু মই।
অ।
তাকে। অ। ভাল লাগিল তোমাৰ লগত এ ভ্ৰমণৰ কথা পাতি কেতিয়াবা ওলাবা আমি একেলগে। ফুৰিম আৰু কৰ'বা।
অ মোৰো ভাল লাগিল মইয়ে। মানে তুমি যে কলা জয়পুৰ আৰু। আহ শ্বিলং মোৰো যাব মন গৈ আছে এতিয়া।
আমি যাম দিয়া এক একেলগে অ। ঠিক ঠিক আছে দিয়া।
উম। উমহ।